আজি মি খৱে খু ঘুৰাৰ কথা হটোন দিয়া তুমি ক'ত তুমি এনে ফুৰি ভাল পোৱা নে?
হয় মই ফুৰি কেনে ভাল পাওঁ যেনেকে আপোনাৰ প্ৰকৃতিৰ লগত জড়িত থকা জাগাত গৈ ভাল পাওঁ আপোনাৰ ঝৰ্ণা হওক বা নদীৰ পাৰ তেনেকুৱা জাগাত যাই ভাল পাওঁ বাৰু
অ নিশ্চয় মইয়ো সেনেকুৱা জাগাই ফুৰি ভাল বা প্ৰকৃৃত কি কাৰণ আমিতো বেছিভাগ চহৰতে থাকো ন তাৰ চহৰত আৰু সেই জা নাই বহুত ঢোল গৰম আৰু প্ৰকৃতিতটো বহুত কমেই মানে দেখা পাওঁ সেইটো কাৰণে মই অ সেইটো কাৰণে মই ঘূৰিব গ'লে প্ৰকৃতিৰ জাগাবোৰে বেছিভাগ মানে ভাল পাওঁ ঘূৰি তে তুমি এনে প্ৰকৃতি বুলি যি ক'লা ঘুৰি হ'ল বা তুমি এনে গৈছা নে কিবা এনেকুৱা জেগাত য'ত প্ৰকৃতি মানে দেখি এনে দেখিছা
হয় মই প্ৰকৃতিৰ মাজতে থাকো বুলি ক'ব পাৰে সচৰাচৰ মই ঘূৰি ফুুৰো বাৰু মই অসমৰ বিভিন্ন জোগাতলে ঘুৰিব গৈছো ফুৰিব গৈছো আমাৰ আহ শ্বিলং হওক টাৱাং হওক তেনেকুৱা জেগাত ঘূৰি ফুৰি বেছি ভাল পাওঁ পাহাৰ নদী ভৈয়াম তেনেকুৱা আৰু
হয় তুমি এনে গাওঁ গাওঁ গাঁৱত গৈছিলানে গাঁৱত গাঁৱত কিমান ভাল পোৱা তুমি গাওঁতো এনে প্ৰকৃতিৰ মাজতে থাকে ন তুমি গাঁৱত গেলে অ তে তুমি গাঁৱত গ'লে প্ৰকৃতিৰ লগত কেনেকে মানে এ খেলা ইয়া মিলোৱা
গাঁৱত গ'লে সেইয়ে আৰু যে ৰাতিপুৱা শুই উঠি কেনে চৰাই চিৰিকতি মাত শুনি কেনে আমি টোপনি বঞ্চিবন মানে এ টোপনিৰ পৰা সাৰ পাই যাওঁ তেনেকুৱা তাৰ পিছত পথাৰত গৈ হাল চাল বোৱা চাওঁ গৰু চৰু তেনেকুৱা
অ মইও অবা গাঁও গাঁও গলে এ মাছ মাৰো নহ'লে লগবোৰৰ লগত খ পথাৰত কাবাডী, ক্ৰিকেট খেলো অ এনে তুমি ফুৰিলে অকলে ফুৰা নে তুমি নিজৰ মানে পৰিয়ালৰ লগত ফুৰা
মই মোৰ হিচাপত ফুৰিব বাৰণে অকলে সামৰ্থক আৰু অকলেও ফুৰিব পাৰি কিছুমানে নিজৰ মাক দেউতাকৰ লগত ফুৰিব খোজে কিছুমানে নিজৰ লগৰ লগত ফুৰিব খোজে চবৰে এতিয়া হেৰিবিলাক ডিফাৰেঞ্চ বেলেগ বেলেগ মই সাধাৰণতে অকলে ফুৰি ভাল পাওঁ
ঐ মইয়ো ক'ব গ'লে অকলে নহলে নিজৰ বন্ধু বোৰৰ লগত ফুৰি ভাল পাওঁ আহ সৰু থাকোতে এনে মা দেউতাহঁতৰ লগতে ফুৰিছিলো কিন্তু ডাঙৰ হলে আৰু নিজৰ বন্ধু বোৰৰ লগত ফুৰি অলপ বেছি কি মানে মানে ভাল লাগে
ভাল লাগে হয়
হয় বাকী আৰু সেই টোয়ে মই পৰিয়ালত ফুৰি এনে বেয়া নাপাওঁ পাওঁ সিহঁতৰ লগতো ফুুৰো কিন্তু মই যদি দুটাৰ ভিতৰত এটা মানে ফুৰিব কাৰণে মই কওঁ মই লগবোৰৰ লগত ফুৰি বেছি ভাল পাওঁ তাৰ পিছত তুমি ফুৰিব কেতিয়াবা ট্ৰেইনেদি গৈছা নে ট্ৰেইনেৰে
হয় মই ট্ৰেইনেদি গৈছিলো এবাৰ শিলচৰ ফুৰিব গৈছিলো তাৰে মই মানে এ মৰিগাঁও পল্লিৰ পৰা পাছ আউট চ' সেইকাৰণে মানে মই শিলচৰ প পল্লিখনত চাব গৈছিলো কেনেকুৱা কি অ মানে কেনেকুৱা হয় কলেজখন চ' তেতিয়া গৈছিলো ট্ৰেইনেদি যাত্ৰা কৰিছিলো পাহাৰৰ মাজেদি আহোতে বাছত আহিছিলো এনেকুৱা আৰু
উম ভাল তেনেকে বহুত ভাল ভাল দৃশ্য দেখিছা চাগে
হয় বহুত মনোৰমা দৃশ্য দেখিছো তাতে পানী ঝৰ্ণা পাহাৰৰ পৰা বৈ আহা তাৰ পিছত পাহাৰৰ মাজেদি ৰাস্তা তাজোৱা সেনেকুৱা
অ ময়ো মই ট্ৰেইনেৰে আহা যোৱা এইবোৰ কৰা নাই কিন্তু মই গা বাছেৰে কৰিছো জানাই নাইট চুপাৰ বাছ যে কয় ত তাতে গোৱা অ তাতে গুৱাহাটী তাতে যাই থাকোতে মই বহুত প্ৰকৃতি দেখিছিলো চৰাই চিৰিকা নতুন ধৰণৰ নদী তাৰে পৰা আমি গাঁৱৰ মাজ জেৰেও গৈছিলো তাত তে ল'ৰা ছো ছোৱালীও খেলি থকা বৰ মানে মনটো ভাল লাগিছিল এতিয়া গাঁও বোৰৰ সেনেকুৱা প্ৰকৃতিৰ মাজেৰে মানে গৈ তাৰপিছত এ তুমি এনেই পাহাৰ আৰু পাহাৰ বেছি ভাল পোৱা ইয়া তুমি নদী, পাহাৰ এইবোৰ বেছি ভাল পোৱা?
সেইটো সচৰাচৰ আপোনাৰ উম যোনটো পৰিস্থিতি আছে, সেই পৰিস্থিতিটো লৈ কেনে অলপ হেৰি কৰা যায় ডিচাইড কৰা যায় চ' মানে পাহাৰত যাই কেনে মই শান্তি পাওঁ, আৰু নদীৰ ওচৰত গলে মই বহুত কথা বুজি পাওঁ, বতাহ এজাক আহে বহুত কথা বুজাই থৈ যায় তেনেকুৱা আৰু
হয় হয় বুজিছো, মই, মই যদি নিজৰ কওঁ মই পাহাৰবোৰত ঘূৰি বৰ ভাল পাওঁ পাহাৰত কিন্তু ভয়ো এটা থাকে, মানে বহুত ওখ থাকে আৰু তাতে তো বটাহও বেছি
ভয় থাকে
অঁ আৰু বৰষুণ দিলেতো আৰু বেছি ভয় লাগে এতিয়া নদীৰ পাৰ ও ফুৰিব গ'লে সেইটোও ভাল লাগে, কিন্তু নদী বাৰু তেতিয়া আৰু নদী তেতিয়া চাই পেলাই আৰু সেইটো আনন্দ নাপায়, যোনটো মানে পাহাৰত উঠি পায় পাহাৰত এটা মানে কি কয় এটা বেলেগ আনন্দ লাগে ওপৰৰ পৰা যেতিয়া আমি দৃচ্ছ এখন দেখো পুৰা গতে আমি দূৰলৈ এতিয়া নদীপাৰত আমি খালি নদীত নদী খন তাতে চৰাই চিৰিকা দেখো, কিন্তু নদীটোও চাই ভাল লাগে কিন্তু পাহাৰত ফুৰি অলপমান বেছি আনন্দ পাম মই, অ বাকী তুমি তুমি এনেই তে যেতিয়া ফুৰা তুমি কি লৈ য যোৱা মানে কিবা নিজৰ লগত কিবা থাকে নেকি এনেকুৱা বস্তু লাগে ফুৰিলে
ফুৰিলেতো তেনেকুৱা একো লাগতিয়াল বস্তু নাই, কিন্তু যোনবিলাক আচলতে লাগতিয়াল বস্তু আছে নিজৰ আহ সহায় কৰিব কাৰণে যেনেকে, গেছ চিলিণ্ডাৰ হওঁক বা ৰাস্তাত কি কেতিয়াবা লাগাহলে তেনেকুৱা আৰু দুৰ জাগাত যদি আমি ফুৰিব যাওঁ, তেতিয়া সৰু সুৰা এটা ষ্টভ বা কিবা খানা বনাই কেনেবা টেণ্ট এটা এনেকে ৰাখিল হ'লে ভাল যাতে কেম্পিঙো কৰিব পাৰি, সেইটো এটা বেলেগ অনুভৱ অনুভৱ
অ হয় হয় এইবোৰ লৈ যোৱা ভাল কাৰণ কেতিয়া কি লাগি যাব পাৰি ঠিক নাই অহ বাকী আৰু ময়োতো মই নিজে লৈ গ'লে এনে প্ৰায় নিজৰ লগতো পানী বতল লৈ যাওঁৱেই আৰু মানে কি ফুৰিব গ'লে পানী ব লাগিবই অ' বাকি আৰু বাহিৰে আৰু কি আৰু নো চাতানো বৰষুণ কেতিয়া দি দেই ঠিক নাই ৰেইনকোট
তাকে
তাৰে বিছ
এতিয়া মই এটা প্ৰশ্ন কৰিব পাৰো নেকি?
অ', পাৰা পাৰা কোৱা
তুমি এতিয়া অ', কেনু পোৱা জাগাত মানে ফুৰা এটা এক্সপিৰিয়েঞ্চ ল'ব মন আছে এটা অনুভৱ ল'ব মন আছে
মই এতিয়া যদি সঁচাকে কওঁ মই কাজিৰঙা এ বাৰ যাব বৰ ইচ্ছা আছে তাতে জন্তু জন্তু বোৰ দেখিব মন আছে মোৰ নিজৰ চকুৰে এনেইতো আমি টিভি নহ'লে নহ'লে আমি মো ম'বাইলত দেখিছো কিন্তু মোৰ এবাৰ নিজে চকুৰে এবাৰ মানে চাই ফলে এবাৰ আনন্দ ল'ব মন আছে মানে কাজিৰঙা কথা এটা আমি বৰ শুনি ছুৱে কিতাপতো পাইছো অ', ডা অ', ডাঙৰৰ পৰাও শুনিছো ত' মই সেইটো জোগাত মানে এবাৰ যাব বৰ মোৰ ইচ্ছা আছে বাকী তোমাৰ কিবা এটা জাগা আছে নেকি তোমাৰ যাম বুলি ভাবি থৈ দিছা নে ইচ্ছা আছে?
ইচ্ছা থকা জোগাতো গু বহুত আছে এনে এতিয়া গোটেই পৃথিৱীখনে ফুৰিব যাই দিয়া ম ম মন যায় দিয়াচোন কিন্তু তাৰে মাজত প্ৰথমতটো মোৰ কিছুমান মানে মোৰ মতেদি এবাৰ হ'লেও হিমাচল যাব লাগে মানুহে বা কেদাৰনাথ নিচিনা জোগাত যাব লাগে তাতে মন্দিৰৰ স্পিৰিট মানে ভক্তিমূলক অনুভৱ এটাও হয় লগতে এহ ঘূৰা-ফুৰাও হয় নতুন জেগা উম আহৰণ কৰাও হয়
হয় হয় ময়ো সেনেকুৱা জেগাত গ'লে বোৱাৰ এইটো মনৰ এটা এটা অনুভৱ এটা আহে মানে ভক্তি এটা হিচাপকে আনন্দটো তটো বেয়া ভাল ভাল জাগা পাইছা তুমি ভাল লাগিছা শুনি বাকী তুমি তুমি ট্ৰেভেলিং কি কয় ফুৰি যি কৈছো ফুৰি কিমান ভাল পোৱা মানে এনে এনে ফুৰা নে কি এনে খালি আছো ফুৰিব যাওঁ জলা নহ এনে মনে দি কিবা ভাবি চিন্তি পুৰা আগৰ পৰাই যোৱা। মানে
মানে মোৰ মতেদি এতিয়া ফুৰি ঘূৰিব ফুৰিব গ'লে মানুহে এটা নতুন অহ' বস্তু গম পাই নতুন মানুহ গম মানুহ চিনি পায় বস্তুবিলাক দেখি পায় বুজি পায় চ' মোৰ কাৰণে সেইটো এটা অনুভ অ হ'ব এটা নতুন অহ' কি বুলি কয় এক্সপিৰিয়েঞ্চ টাইপ হ'ব আৰু উম সেনেকুৱাই আৰু সচৰাচৰ
অহ' হয় বাকী তুমি তাতে, যিতিয়া তুমি। ফুৰা তাতে তুমি কি? খোৱা বেছিভাগ বাহিৰাকে খোৱা নে নিজে কিবা লৈ যোৱা।
নিজেতো বেছি দিনৰ কাৰণে গলেতো নিব নোৱাৰি নিজে বাৰু বাহিৰতে খাব লাগিব। কিন্তু এনে ক'ৰবাত ওচৰে চোচৰে গ'লে তেনেকে বাৰু লৈ যোৱা নাই তাতে কৰবাত খোৱা জেগা পালে ভাল চাই তাতেব ৰখি কেনে খালো মেলিলো। তোমাৰ কেনেকুৱা? ৱাহ।
মই তাতে যদি কিবা ভাল খোৱা খাদ্য পাওঁ এনে চাওঁয়ে এবাৰ মানে এতিয়া দূৰত গ'লে এতিয়া তাৰে। খাদ্য বোৰো। অলপমান খাব ইচ্ছা যায় আৰু চাব বিচাৰো কি তাৰে মানুহবোৰে কি খায়। মানে বুজিছা আমিতো চহৰতো সেইবোৰ। খাইয়ে থাকো। ত' এবাৰ মে বেলেগ। টা মানে মোৰ ইচ্ছা ইচ্ছা মানে কৰিব ইচ্ছা যায় মানে কি খায় সিহঁতে অৰ কিমান খত মানে বুজিছানে? খোৱাতটো কিমান ধুনীয়া মানে কিমান। খৰত নে আমাতকে কিমান বেলেগ সেইটো মানে। মই।
হয় এতিয়া যদি আমি এতিয়া নাগালেণ্ড বা সেনেকুৱা উ। পাহাৰ ছাইডত গুচি যাওঁ তেতিয়া, মানুহবোৰেতো মেক্সিমাম বইল খানা খায়, আৰু সিহঁতৰ যোনটো থালি থাকে, সেই থালিখনত হম্ প্ৰটিনো থাকে কাৰ্ভশো থাকে। সেনেকুৱাই।
ঐ, যে, মই ', সেইটোৱে তোমাৰ এইবোৰে সুধিব বিচাৰিছিলো, তোমাৰ কথা পাতি ভাল লাগিল।
ঠিক আছে, ধন্যবাদ।